হেল্লো'।
অ', কি কৰি আছ?
এ, আমাৰ ফাৰ্মত এই পানী দুনি দানা চানা অকন দি পেলাই, এইফালে এনেই ওলাই আহিছো ৰাস্তাত। তাৰফালে, তই কি কৰি আছ?
মইতো এইয়া, কয়লা কিটা এই পেলাই, বোলো অকনমান সিহঁতকো আৰু ডিম পাৰি আছে যে, তাৰপিছত মানে অকণমান এৰি নিদিলে দিম নপৰা হ'ল। কয়লা আছে, আছে, এই ন' জনী আছে, মানে টোৰ অকণমান
এটাত মানে এজনীত
এজনীত তোৰ চাৰে তিনি কেজি, চাৰি কেজি মান হ'ব মানে, ডিম পাৰি আছে যে।
ঐ দিম দুটামান মোক দিবিচোন খাবলে।
দিম দিম, মানে অকমান এৰি নিদিলে মানে কয়লা কণী নেপাৰে, সেইকাৰণে এৰি পেলাই অকমান দেৰি চৰাই আছোঁ।
অ', অ' তাকে, বাকী খবৰ খাতি ভালেই নহয়?
উম, খবৰ খাতি ভালেই আৰু ভগৱানৰ কৃপাত, তোৰ ভাল নে?
ভালে ভালে, মোৰ সেই ভগৱানৰ কৃপাত ঠিকেই আছোঁ বাৰু, বাকী ভাত পানী খালী নে নাই?
ভাত মানে এই ভাতকেইটা খাই পেলাই উঠি আহিছোঁ এই জাষ্ট, উঠি আহি কয়লা কেইটা এৰি দিছোঁহি।
কিহেৰে খালী ভাত?
ভাত মানে তোৰ এই, মাটি দালি বনাইছিলে! তাৰ পাছত তোৰ আক হেৰি এই ৰঙালাউ আলুগুটি ভাজিলে তেনেকে খালোঁ আৰু।
অ', মোক প্ৰিয় খাদ্যটোকে বনালে তহঁতৰ ঘৰত গম পাইছ নে একদম মাটিমাহ তোৰ আকৌ ৰঙালাউ ভাজি এইটো মই কৈছোঁ নহয়, বহুত মই বহুত বেছি ভাল পাওঁ এইবিলাকতকেও মানে মাংস চাংসতকেও।
অ'।
উম, খাই বহুত ভাল লাগে মাটিমাহ আৰু মাটিমাহৰ যদি খাৰ হয় ন তাত তো এনেকে গুঠি আলু যদি দি দিয়ে নহয়
অ'।
ত' কচো নহয় খাবি আ তো বেলেগকে ভাজি চাজি একো নালাগে মই কৈছোঁ নয় ভাত
না আমাৰ বাৰু মাত মাটিমাহৰ দালিটো থাকেই আৰু ৰঙালাওতে এতিয়াতো থাকে যে হেইকাৰণে মাটিমাহে ৰঙালাউৱে বনাই দিছে আৰু পথাৰ দিন দে এতিয়া আছে মানে ইমান সৰহকোও নাই তোৰ এটা দুটা ঘৰত খাই থাকিব পৰাকৈ হৈ থাকে আৰু মানে ঘৰতে লগাওঁ যে
অ', মই বোলো সৰহকে থকাহেঁতেন এটামান আনিলোহেঁতেন তঁহত ঘৰপা খাবলৈ মানে
এই নহয় ইনে এটা লাগিলে নিব পাৰিবি মানে ধৰ বেচিব পৰাকে ইমান সৰহকে নাই মানে তোৰ অ', কিছুমানে সৰহকে বিচাৰে যে বেচিবলৈ মানে তেনেকুৱাকে নাই এটা তই নিব পাৰিবি ঘৰলে খাবলৈ বাৰু।
অ', অ' তাকে দিবিচোন তেতিয়া মই এটা মানে এইগিদিন ৰঙালাও খোৱা হোৱাই নাই মানে আমাৰ ঘৰতো সেয়া দেখিছ নহয় মানে চব মানে দোকান বিলাকৰ বা কিনা বিলাকে খাব লাগে‌ তো মানে সেইকাৰণে খাবলৈ মেলিবলে উপায় নাই যোনবিলাক গাঁৱৰ সোৱাদ নহয় সেইবিলাক মানে নেপাওঁয়েই।
হ'ব আহিবি এবাৰ তাৰপিছত হে মানে তই অহাই নাই এপাক আহিবি তাৰপিছত ৰঙালাউ এটাও নিবি তাৰপিছত এতিয়া বাঁহৰ গাজ ওলাইছে বাঁহৰ গাছ এটাও নিবি তাৰ পিছত আকৌ হেৰি
অ', অ' তেতিয়া মোলে কাটিব পিনে বাঁহৰ গাজ দুটামান থৈ দিবিচোন মানে এনেকে খৰিচা বনাই থব লাগিব খৰিচা মানে খাবলৈ খাই পেলাই বহুত ভাল লাগেতো খৰিচাটো আৰু এতিয়া গৰমৰ দিন আহিছে।
খৰিচা অ', খৰিচা খাব পাৰিবি আকৌ
অ', এই গাহৰিৰ লগত যোনটো বনাই খাই খৰিচাটো সেইটোও ভাল লাগে খৰিচা মানে ত হেৰিঅ' লগতো খাব পাৰি যেনেকে পানী ধলা ভাতৰ সতি খৰিচা চাটনি খৰিচা
এ খ খৰিচাটোতো যিহৰত খালেও ধুনীয়াক এ, মিলি যায় তই পানী দি যদি ভাত কেইটামানো খাৱ ধুনীয়াকে তই উম, খাব পাৰ।
অ', এই গাহৰিৰ লগতোতো খৰিচাটো মানে বহুত ধুনীয়াকৈ এটা হেৰি হয় মানে খাবলৈ সোৱাদ
মানে তোৰ উম, খাবলৈ বহুত সোৱাদ হয় মানে এইবিলাক ঘৰুৱা বস্তুবিলাকতো এইবিলাকেই ন। খৰিছা তাৰপিছত আকৌ তোৰ এইয়া উম সঁৰিয়হৰ পৰা আগে বনাই খাৱলি এইবিলাকতো
চাউলীটো বা মোৰ খাই ইমান বৰ এটা ভাল না পাওঁ, দেই খাৱলীটো মানে কিবা হয় মোৰ ডিঙিৰ গুৰিৰ পৰাই নোযোৱা হয় পেটলৈ।
ন খাৱলিটো মানে তোৰ খাব লাগে এই তোৰ হেৰি সৰিয়হৰ পৰা বনোৱা হে
তাকে মই খাব নোৱাৰোঁ আক' সেইটো খালে মানে কিবা পেট মানে পেটলে নাযায় আৰু। যদি যায় নহয় কিবা কিবি হৈ যায় মানে পেটটো।
আ, আ চবেই, চবেই নোৱাৰিব পাৰে কিন্তু মানে যোনবিলাকে পায় খাই মানে ধৰ এইবিলাক, এইবিলাকেতো আমাৰ গাঁৱত ধুনীয়াকৈ খাই থাকিব পাৰি তোৰ। মানে সৰিয়হৰ পৰা বনাই পেলাই খাৱহি তাৰপিছত আকৌ তোৰ খৰিচা এইবিলাক তো খাই ভাল লাগে ধৰ, এতিয়া মানে গৰম দিনত সৰুবিলাকে খাই ভাল লাগো ধৰ পানী দিয়া ভাতৰ সেইবিলাকে খাব পাৰি আৰু।
উম অ' তহঁতৰ হেৰি এই মাৰাহটোত এতিয়া গছ চছনি বিলাক আছে নাই, আগতে যেনেকে আছিলে মিলি দিলে।
তোক কি হব কি শুনিবি আৰু তোৰ আগতে, মেঠাইৰ ওপৰত তহতি আহিছিলি। ত গছ গছনিৰ পৰা তো মেঠাইৰ ওপৰত নধৰা হৈ আছিলে। এতিয়া কি হৈ থাকিলে, তোৰ মানে মানুহ বিলাকে খৰি কাটিবলে, মানে খৰি খাবলে গছ বিলাক একেবাৰে, দুজোপা তিনজোপাকে কাটি কাটি লৈ লৈ গুচি যাবলৈ ললে। তেতিয়া মানে তোৰ মেথাইৰ পৰা এজোপা গছ নাইকিয়া, হলতো গৰুকেইটা লৰাাই আহি অকমান দেৰি বোলে ৰ বুলিবলে তোৰ মানে, জেগা নাইকিয়া হৈ থাকিলে। সেইকাৰণে এতিয়াতো মানে ধৰা মানুহবিলাকতো এতিয়া বুজাব নোৱাৰো বোলে ধৰ, এ এজোপা গছ কাটিলে দুজোপা গছ ৰুব লাগে বুলি, তই এইবিলাক বুজাবও নোৱাৰ।
মানুহ বিলাকে মানে এনেকে খৰি চৰি কাৰণে এইবাক গছ চিনি বিলাক কাটি পেলাইছে ন।
এ সেইবিলাকে মানে এতিয়া তই মানুহক বুজাব নোৱাৰে, ত খৰি কাৰণে মানে তোৰ গছ হয়, মানে খৰি খাবলৈও গছ লাগে, কিন্তু তোৰ সৰু মানে ত এজোপা কাটিলেও হয় ধৰ, আকৌ এজোপা কাটিলে তই অকমান মানে কিবা পুলি এটা ৰুই থৈ আহ। সুবিধাতো নকৰে বাৰু, মানে ক'লেও তোক গালি পাৰিব কিবা কিবি বেয়া বেয়িকে ক'ব মানে
তাকে সেইটোয়ে আজিকালি মানুহ বিলাকৰ মানে তোৰ এইটো হৈছে আজিকালি মানুহ বিলাকৰ মানে এইটো হৈছে, তই যদি ভাল হলেও কিবা এটা কয় ত মানে বেয়া লে বুজি ত লগত কিবা কাজিয়া চাজিয়া কৰি পেলাই।
ক কথা ক'বও নোৱাৰো বুজাবও নোৱাৰো, মানে তই একো কথা ক'ব নোৱাৰো আজিকালি মানুহক। মাহে তোৰ, তোক হে বেয়াকৈ কৈ দিব। সেইকাৰণে মানে আজিকালি মানুহক মই একো নকওঁৱেই।
আৰু মানুহৰ নিজৰ ভুলৰ জহতে এতিয়া সেই গছ গছনি কটা কতো এতিয়া গৰম চৰমতটো বেছি হৈছে ন। ত' গছ গছনি কটাৰ ফলতে গোলকীয় উত্তাপটো বেছি হৈ হৈছে, তাৰ ফলতে গৰম চৰমতটো বেছি হৈছে। আৰু সেইটো যেগাত মানুহ থাকিবও নোৱাৰে কিছুমানতো মানুহ মৰিছেও।
এ সেইকাৰণে চাবি এতিয়া এতিয়া মানুহ বিলাকতো আগৰ দিনৰ মানুহবিলাক পথাৰত তোৰ ৰাতিপুৱা গ'লে, একবাৰে সন্ধিয়া সময়ত আহে। দিনৰ দিনটো পথাৰত খোৱা বোৱা থকা মেলা। চব কৰি থাকে, এ তাৰপিছত এতিয়া মানে কি হ'ল আজিকালি মানুহে ত আজি ৰাতিপুৱা য ছয়টামান বজাতো যায় নহয়, তোৰ মানে আঠটা নটা বজালৈ ঘৰলে গুচি আহিব লাগিব, মানে ইমানেই ৰ'দ দিয়ে। ৰ'দৰ পৰা মানে মানুহ একদম থাকিবও নোৱাৰা হৈ গৈছেগে।
তাকে গৰমতটো এতিয়া যেনেকুৱা ৰ'দ দিছে না আৰুটো সেইটো ৰ'দত মান তো আমাৰ ইয়াতো, তহঁতৰ তাতটো চাগে অলপ কমেই হ'ব, আমাৰ ইয়াতো যেনেকুৱা ৰ'দ ন মানুহবিলাক ওলাই পেলাই মানে কিবা কিবি হৈ যায় অকমান, সাতটা বজাতে যিটো ৰ'দ মাৰিব গৰম মাৰিব ন।
এ তই শুই, শুই উঠি আহিবি পৰা একদম এ ৰ'দ টো একদম ওপৰতে পৰিব, তোৰ একদম তিইচন কে মাৰিব। হে দিৰেক মানুহৰ নিজৰে ভুল তুহতৰ এই কোনোবা এটা মানে জেগাত আমাৰো ভুলতো আছে হ'লেও মানে তই আমিও ইমান মানে গছ, গছিনি নোজটো হলেও মানে এতিয়া মানুহ বিলাকো একেবাৰে গছ, গছনি কাটি একেবাৰে অৱস্থা নাইকিয়া কৰি দিছে যে।
অ', অ', সেইটো হৈ চে ভাই এতিয়া গছ, গছনি বিলাক কাটি পেলাই এতিয়া দ্বীপৰ বিলতে চাচোন। গোটেই গছ, চছ ডাঙৰ ডাঙৰ যিমান খিনি কাটি পেলাইছে ন, আৰু সেইটো জহতে মানে তোৰ। অ', সেইটো জহতে মানে এতিয়া তই চৰাই, চিলগতি বিলাক উৰি ফুৰিছে তো মানে দে হেফলে দিশয়টো বহুত বেয়া লাগি গৈছে আৰু।
তই এতিয়া চাবি হা আগ-আগত আগ দিনৰ মানুহৰ আগৰ দিনত মানুহৰতো চৰাই, চিলগতি পৰা ইমান আছিলে। তেওঁৰ মানে। এ চব আছিলে আৰু কহা, চহা বাদতে আগতে আমাৰ যাত সব ওলাই হা তইতো দেখি চ। এতিয়া কি হৈ থাকিলে তোৰ, এ শহা পহু যে
অ', এই শহা পহু ছিজনত তই যে মোকে যে মাতিছিলি যে এই মাটি মাহ তুলি থকা টাইমত যে, গৈছিলো যে। যে শহা পহু বিলাক যে ওলাইছিলে।
সেইটো এতিয়া মানে কি হৈ থাকিলে আগ-আগতে ইমান ওলাই এতিয়া মানে তেওঁৰ গোটেই জংঘল। জংঘল নাইকিয়া হৈ গুচি গল যে, এতিয়া মানে তোৰ শহা পুহু নে তোৰ চৰাই, চশিলগুটি এটা উৰিবলৈ ভাবিব লাগে মানে তোৰ আহিলেও মানে তেওঁৰ কোনোবা এটা সময় মৰি যায়।
অ', তই যে মোক যে এবাৰ যে কৈছিলি যে, তহঁতৰ তাত কিবা হৰিণা বহু ওলাইছিলে বুলি, ফটো চটো যে এনেকে যে দিছিলি যে। তটো কি কৰিলে সেইটো মানুহ বিলাকে ধৰিলে নে নে আকৌ এৰি দিলে।
এ মানুহে ধৰি তোক এইবিলাক চঞ্জাই দিলে আৰু এইবিলাক। দিয়া নহয় কিছুমানে খায়ো মানে। আমিও খাই পাইছো মানে ধৰ ইমানো মানে তোৰ হ'ল বোলে ইমান খাবতো নোৱাৰি। মানে সৰু চৰাই, শিলগুটি এটাতো থাকিলেও আগতেতো এ এটো কুকুৰৰ কি বুলি কয় কুকুৰা চৰাই এনে কি বুলি এটা যে আছিলে, উম তোৰ শৰীৰত। তই তামোল গছত একেবাৰে ধুনীয়াকে
অ', টুকুৰা টুকুৰা তই তইয়ে সেইবিলাক নাজানো তহঁতৰ তাতে সেইবিলাক আছে।
অ', টুকুৰা টুকুৰা চৰাই এই ইমান ধুনীয়াকে তামোল গছৰ ওপৰত কি ধুনীয়াকে সজা বনাই, এতিয়া মানে সেইবিলাক এতিয়া নাইকিয়াই হৈ গুছি গল একেবাৰে।
আমি কিমানে খেলো, মূৰত নিধু, কিবা কিবি কৰো ঘৰত গালিও সেইবিলাকৰহত মূৰত পিধা জহত কিবা কৰা যত।
আগৰ দিনতহে পাইছিলো এতিয়া আকৌ সেইবিলাক বস্তু তই দেখিবলৈও নাপাও, চাবলৈও নাপাও নহয়। তাৰ মানে এইবিলাক বস্তু এতিয়াতো একেবাৰে বিলুক্ত হৈ গুচি গ'ল আৰু।
অ', মানে তহঁতৰ এই আগফালে যে আছে যে গছজোপা যে হেৰি এনেকে ত তোৱা যে আছিলে যে য়েজুপত আছে নাই
এই মানে শুনি এতিয়া আগতে আজুপা গছত চব থাকে। এতিয়া মানে গছজোপা মৰি থাকিলে নহয় তই এনেই হলো আতাৰ দুটামান হেৰি আছিলে সেইটো কি বুলি কয় উম কপৌ চৰাই নে আৰু ভাতো চৰাই দুটামান আছিলে কিন্তু এতিয়া মানে নাইকিয়া হৈ গৈছিলো, এতিয়া ধৰ খালীকা ঢেৰ আছিল এতিয়া খলিফা এটা, দুটাহে মানে আছে ধৰ ইমান আগতে শালিকা থকা জেগা এতিয়া তাৰ খালীকা নাইকিয়া হৈ গুচি গ'ল একেবাৰে।
অ', খালিকা নাইকিয়া হ'ল, ঘোঁচিৰিকা নাইকিয়া হ'ল, তাৰাপৰা আকৌ তো লগতে হেৰি এইটো কাউৰী নাই, কাউৰী মানেতো মাত
এইটো আগতে এনেকুৱা দিনত আমি হাঁহ পোৱালি চৰাই থা কো নহয়, ত' হাঁহ পোৱালি চৰা থাকো বা চৰাই থা-থা চৰাই থাকোঁতেই তোৰ লৈ গুচি যাব তই ধৰিবই নোৱাৰ, মানে এতিয়া কি হয় থাকিলে এতিয়া তই কাউৰী কা কা মাতটো তই শুনিবলৈ একেবাৰে নাইকিয়া হৈ গুচি গ'ল।
আগতে আমি কাউৰী মাতটো শুনিলে খং উঠে আৰু আজিকালি কাউৰী মাতটো নুশুনিলেও কিবা এটা হয়। একদম কাউৰীটো বিলুপ্ত হৈ গৈ গৈ আ মানে কৰ'বাত ক'বাত এতিয়া এটা দুটা আছেগে আৰু চাগে দেই, আমাৰ এইফালেতো নাইকিয়াই হ'ল।
আমাৰ তাততো এটাও দেখিবলৈও নাই, মাতটো শুনিবলৈ নাই, আমাৰ ওচৰতে ফিচাৰী এটা আছিলে হে ডাঙৰ মানে আগৰ দিনৰ ফিচাৰী এটা আছিলে, তাত মানে ধৰ আগতে খোৱালি হাঁহ ছোৱালি হাঁহ ধেৰ, এইবাৰ মানে তালৈ গ'লে মানে চব বস্তু দেখিবলৈ পায়, মানে এতিয়াতো কি হৈ গুছি গ'ল তাত খৰালি হাঁহ পৰা ধৰি একোৱে তই তাত নাপা। এ, চাবলৈ তাৰমানে আগতে চবেই চাই ন' এতিয়া মানে তোৰ একো বস্তুৱে আৰু মানে আগতে ফিচাৰীলৈ যাবলৈ বহুত মানুহে ভয় কৰে, তেওঁৰ গছ-গছ শনিবাৰ ধৰি মানে তই নধৰা হৈ গুচি আছি
অ' তই যে মোক যে এদিন যে লৈ গৈছিলি, মোক যে দেখাইছিলি খৰালি চৰাই তৰালি চৰাই এইবিলাক?
অ' এতিয়া মানে তোৰ একেবাৰে গছ গছনি আগতে ইমান আছিলে এতিয়া গছ এজোপাও পাব মানে তাত মানে মানুহ যাবলেও সৰুৰে ছোৱালী এটাওঁ
তই তই মোক কৈছিলি নহয়, সেই পুখুৰীটো অকমান অকমানকে এতিয়া পুকটোক খাইছে বুলি মানে গছ গছনি হৰি কৰাৰপৰা ধৰি পেলাই।
অ' হয় যাই আৰু কিনো কবি, তোমাৰ এতিয়া তাত তালৈ যাবলৈ কোনো সৰু ল'ৰা ছোৱালী এটাও ভয় নকৰা হৈ গুচি গ'ল আৰু।
তাকে, এইটো আৰু যেতিয়া আগৰ দিনীয়া পুখু পুখুৰী এইটো স্মৃতি হিচাপে, স্মৃতি হিচাপে ধও আও মানুহবিলাকে গছ গছনি কাটি এইটো বহুত বেয়া কম কৰিছে, গছ গছনিবিলাক কাটিব নালাগে, ভৱিষ্যতে মানুহবিলাকৰ বিপদ হ'ব দেচোন। গৰমৰ প্ৰকোপ বাঢ়িব, তাৰ ফলত মানুহবিলাকৰ মৃত্যু হ'ব এইবিলাক হ'ব।
আমাৰ এতিয়া নিজৰ বিপদ হৈছে ধৰ তোৰ বাহ হাৱা অকণ খাবলৈ নাই তোৰ দিনৰ দিনটো ৰ'দ তোমাৰ চব ফালৰপৰা আমা, মানুহৰে মানুহে বিনষ্ট কৰিছে। আকৌ মানুহৰেতো বিপদটো হৈ আছে ন'?
অ' তাৰপাছত আকৌ মানুহে আহি ক'ব বোলে এইবিলাক চব প্ৰকৃতিয়ে কৰিছে প্ৰ কৃতিয়ে কৈছে, এইটো মানুহৰ জহতে হৈছে, এতিয়া অৰুণাচলতে চাচোন সেয়া পানী পানী আহি গোটেই পাহাৰ-চাহাৰ খুৱাই পেলাইছে, পাহাৰৰ যদি পাহাৰ পাহাৰ চাহাৰ খহাই পেলাইছে। পাহাৰ যদি কেনেবাকে গছ গছনি, হাবি বনবিলাক যদি নেকাটিলেহেঁতেন তেতিয়া পাহাৰ চাহাৰবিলাক ন হয় এনেও, আৰু এতিয়া তাত কৈ আছে বোলে চব প্ৰকৃতি, প্ৰকৃতি হেৰি বোলে। উম, উম। সেইবিলাকে চব প্ৰকৃতিৰ জহতে প্ৰকৃতিৰ জহতে হয় বুলি কয়, কিন্তু চব মানুহবিলাকে কৰিলে।
পিছত এই কৰা হাঁহ কইলা কেইটাও বান্ধি ব হ'ল।
অ', অ' হ'ব দে, হ'ব দে।